হেল্ল'।
অ', কি কৰিছে?
মই এইয়া ভাত কেইটামান খাবলৈ লৈছো।
অ', কিহে অ' এই আছো এনে।
অ'। এই ভাত দালি তাৰ পিছত আকৌ এই ভাত কেৰেলা দাংবদি আলুগুটি ভাজি।
অ'।
বাকী ভালে আছ?
ভাল ভাল, আপোনালোকৰ ভাল?
উম, ভালেই ভালেই ই ঘৰতে আছে নে নাই নাই কিয়া?
নাই ঢেকীয়া জুলিলে গ'ল হাল বাবলে।
অ', অ', মাহত?
মা নাই মামা ঘলে গ'ল।
অ'।
বাবা বজাৰলৈ গ'ল দাদা ঘৰত আছে।
অ', ভাত কিহে বনালি?
ভাত এ দালি বনালো মাছ ভাজিলো।
অ', তাৰপিছত হেৰি তহঁতৰ সেই তাৰ দাদাহঁত এতিয়া ক'ত থাকে অ'?
দাদা হায়দাবাদত থাকে।
অ'।
ছোৱালী নিলে নহয় হায়দৰাবাদত আছে।
অ', ছোৱালিজনী লৈ গ'ল মানে?
অহ ইয়ালে আনিছিল। ইয়ালৈ আনিছিলে ভন্তীয়ে সোমাবলৈ নিদিলে।
উম।
উম, এতিয়া তাত আছে।
তাই বিয়া নহয় নেকি?
তাই বিয়া ক'টমেৰেজ কৰিলে বিয়া আঘোণ মানলৈ হ'ব নেকি শুনিছো হে দে নাজানো।
অ', অ', এতিয়া সেইটো ক'ত ল'ৰাটো ক'ত থাকে?
ল'ৰাটো এই যোৰহাটত।
অ', নহয় তাকেতো সি যে কাম কৰি আছ নে নাই ঘৰত আছে?
কাম কৰি সেই ল'ৰাটো যোৰহাটৰ শিৱসাগৰত সেই ওৱান চেভ এখনত সোমাই আছে।
অ', ইয়ালৈ আহি মেলি থাকে?
মাজে মাজে আহে দেখো আৰু।
অ'।
ভাত ভাত মাছ নাই নে কি?
মাছ নাই অ'।
অ'।
মাছ বেপাৰী আহিলে হয় আমাৰ এনে নোলাই নোলাই আমাৰ সেই লাঙি চাঙি নাপাতে যে। বেপাৰী আহিলে মাছটো লওঁ আৰু।
অ পথাৰত পানী নহয় নাই কিন্তু লাগি পানী
পানী হয় পানী হ'লেই নহব নহয় আকৌ পাতিবলৈ যাবও লাগিব নহয়
অ
পাতিবলৈ নাযায় মাছ চাছ বিচাৰি নোপুৱে
অ
ভালে আছে
ভাল ভাল
মাটি ৰুব পৰা হৈছে নাই ভালেই আৰু
মাটি মাটি ৰুব পৰা নাই হোৱা বাৰু কঠীয়া ডাঙৰ হোৱা নাই
অ অ সেইফালে মাটিবোৰ ওখ নহয়
অ খ
আমাৰ খেতি কৰিবলৈ হেৰি হোৱাই নাই কঠীয়াা ডাঙৰ হোৱা নাই
অ আপোনালোকৰ খেতি নিজৰ কৰে নে লোকৰ আধি কৰে
এই লোকও কৰো নিজৰও কৰো তেতিয়াহে আটেগৈ বছৰটো
অ ছোৱালীয়ে আহি গৈছে
তাই ঠাই মচিবলৈ লগাইছো অকল শুই বহিয়ে খাই থাকে তাকে মল বানাখনৰ চত বা আলি পিয়ালি কেইটা মচো
অহ
ডাৱৰীয়া হলে বতৰত ঠা মাইবোৰ লেতেৰা লেতেৰা লাগে নাই
উম সেমেকে থাকেচোন উ তাত লগাইছে অ
তাত উম তাঁাট এখন লগাই থোৱা আছে ববলৈ সময় হোৱাই নাই তাকে গামোচা উদ্যমিতা আঁচনি দি থোৱা থাকিলে
অ
সখন দি থবই লাগিব লগাই থবই লাগিব মানে আকৌ পতক তোমাৰিবলৈ আহিলে আক বাৰিষা এতিয়া লগাব নোৱাৰ নহয় খোৱালিমহাত নহয় নহয় পতককে বৰষুণ আহে আকৌ হেৰি কৰিব পথাৰ আছে সকে বোলো নাই সৰহকে লগাই দিলো বিীজখন
অঁ
এ বিশখন হয় তাৰ চাৰিখন ওলাই আছে আৰু ডাঙৰ ডাঙৰ ফুল বাজিছো অকণমান দেৰিও লাগিছে ফুল ভজো তৰ নে
অ
তাকে চকু অকণমান প্ৰব্লেম আছে চকু কেইটা যে মানে চশমা পিন্ধিলেহে দেখোন
অ এই ছোৱালীক লগাই দিব লাগে ফুল চুল বাচিবলৈ
উম চাৰে দুদিনমান ভৰি বহিছিলে তাৰ পিছতে এতিয়া নিচা বাদ দিলে আৰু
অ
হ'বই নহয় টিউচন আছে টিউচনলৈ যা দৌৰিবলৈ যায়
অ
সেইবোৰ কৰি থাকো নে ক'ত ফুলৰ বুললে তাত বুললে সময় হয় ম মাজা মাজা ব এইবাৰ অকমান দিব চাগে পোৱাই থৈছে নহয় আহিলে
অ লোৱা এবাৰ কি লোৱা এ বাৰ কিহৰ মেট্ৰিক দিব
উম
পৰীক্ষা কেনেকুৱা হ'ল
এইকেইটা দি চাও লাষ্টতেজ হে
অ'।
ক্লাছৰ কাৰণেহে আগত তেনেকে পঢ়ুৱাই থাকো নে লয়, আজিকালি যেনিবা পঢ়াই থাকো নে নলয় আৰু প ছাগলীটো কে কে পাতিছে।
অ'। টিউশচন কৰিছে নে কি কৰ'বাত?
টিউচন দিয়াইছোঁ, এটা গণিতৰ টিউচন এটা দিয়াইছোঁ। কেইদিন যোৱাই নাই পৰীক্ষা চলি থকাৰ কাৰণে।
অ'। ক'ত দিছে?
এই চিঙীয়া।
অ'।
বাকীবিলাক ঠিকে আছে নে?
আছে অ'।
দেউতা সেইখন দেউতা, অ', অ'। পাম বা কেতিয়াবা কেতিয়াবা। সেইদিনাখন সত্ৰলৈ যাওঁতে যে তাতো পাইছিলোঁ।
মাতেনে?
মাতে, মাত বোল কৰো মই, এনেই বাকী বেলেগ কথা বতা নাপাতো। ভালে আছেনে, বাইদেউ ভালে আছেনে, সেইবিলাক সুধো আৰু।
বাকী এনে কথা বতৰা নপাতো, নকোধো।
অ'।
মই মানে ভাতকেইমানো খাই আছোঁ আকৌ ডাঙৰ ছোৱালীও অহাৰ কথা আছে, তাই ট্ৰেইনত আহিব ছোৱালীয়ে আনিবগৈও লাগিব। তাৰে আকৌ সেকুৱালে দালি ভাজি একণ বনাবগেও লাগিব। মই বুলো ভাতকেইটা খাই আজৰি হওঁ, ভোক লগাও সময় হ'ল।
অকলে আহিবা নাই কোনোবা?
উম, অকলে লোৱাৰ লগত আহিব টেইনত হেৰি, ধন গাড়ীত উঠাই থৈ যাব সি।
অ' ভিন্দ' নাহে?
মা, মা কেতিয়া আহিব?
মা পৰহিলা মানেহে আহিব।
সকাম কেতিয়ালে?
এ, সকান নাই এনেই কৈছে, মাটিৰ ল'ৰা আৰু।
অ', অ'।
অ'।
হা, টোন টোনহঁতৰ ঘৰো পাব গে চাগে।
উম।
খুৰীহতে কি কৰি আছে?
খুৰী তাঁত বৈ আছ নেকি।
অ'।
অফ
ইমান দেৰিকে উঠিও তাতৰ সালত বহিলেই নে খুৰী?
উম, এডভান্স।
ভাত পানী বনাই মেলি আজৰি হ'ল আৰু।
অ' মানুহ তিনটাহে চিন্তা নাই।
সেইটোৱে খাই বৈ ল'লে আৰু লৈ আজৰি হৈ একদম বহি গ'ল আৰু। মই আকৌ কানি কাপোৰ ধুই মেলি আজৰি হৈ ভাত কেইটা খাইছোঁ খাই লৈ পেলাই আকৌ অকণমান ৰেষ্ট লৈ ল'ব লাগিব তাৰ পাছতহে মই তাঁতৰ শালত বহিব পাৰিম।
এহেঁতৰ ঠাইখন খাৰিব লাগে আৰু বিচনাখন পাৰিলেও পাৰ নাপাৰিলেও নাই।
উম। সি কেতিয়া আহিবচোন কেতিয়া আহিব?
জানো কেতিয়া আহে।
অ'।
পৰসি, হাল বাবলেহে গৈছে। ইয়াত হাল বালে, মানুহ ইয়াত হাল বালে মানুহে পইচা পাতি দিবলৈ মন নকৰে যে।
উম।
উম, সেইটো কাৰণে তাত বাইছে।
অ', কেলে নিদিয়ে ইয়াত পইচা মানুহ বিলাকে নু?
চিনি পাই যেন পাছত দিম দিম বুলি কয় লাষ্টত নিদিয়াকে পইচা খুজিবলৈও বেয়া হয় ন'।
অ' লাষ্টত আকৌ নিদিয়ে।
অ'।
সেই হেৰি হলে বেয়া কথা পাই আমাৰ সেইটো যতে আমাৰ ভাগিনটোৱে তাইৰ লগালগ এতিয়া সেইদিনা কঢ়াইছে লগালগ তাক সেইটো পইচা দিয়ে পঠিয়াইছো। আকৌ সি গাড়ীখন চলাব কৰ'পা, মোক সেইবিলাক মিতিৰৰ লগত লেটি পিটি নাই টকা পইচা, মই বেয়া পাওঁ আাগুণমহীয়াত তেনেকে ধানো মাৰে ধানো আনেগেও মই লগা লগ পইচা দি পঠিয়াও।
অ'।
এনেই পইচা পাতিৰ লগত বেয়া হবলগীয়া কি কথাটো আছে, মানুহৰ লগত পইচাটাহে চিনি পায়।
অ 'আপোনালোকৰ হাল অ' অ' আপোনালোকৰ হাল বালে মানে?
আমাৰ হাল বালে বাই মেলি হেৰি কৰি থৈছে, উম' কঢ়াই থোৱা আছে মুঠতে এতিয়া, সমা বাব লাগে ৰুব লাগে আৰু।
অ'।
ৰোৱনী লগা নে নিজে, হেৰি কৰে?
এ কৰ ৰোৱনী লগাৱ, মই নিজে ৰুম।
অ'।
নিজে ৰোঁ ওচৰতে এই মানুহকেইজনী গোটেই কেইজনী গোট খাই লওঁ এদিন এঘৰত এদিন এঘৰত তেনেকে।
অ'।
আমাৰ এইফালে ভাল ৰোৱনী নালাগেই তেনেকে একে ৰুই হৈ যায়। একদম সেই মানে সাল সলনিকে ৰুই দিওঁ ইহঁতৰ কষ্টও নহয় তেতিয়া একেদিনাই বহুত বহুত যায় নাই।
অ'।
একেদিনাই এবিঘা দুবিঘা তেনেকে ৰুব পাৰো।
অ'।
মই এইবাৰ তাকে কৈছো হাজিৰা ৰুবলৈও নাযাওঁ তাতখন আছে।
অ'।
তাতেকে বম বোলো। এ ঘৰতো ৰোৱা লোকৰ ঘৰতো ৰোৱা সেইদ বৰ কষ্ট হয় দুইফালে। আকৌ পিছবেলা তাঠ খন ববলৈ মন নাযায়।
উম এই ইমান গৰ আমাৰ ৰুবও নোৱাৰি নহয়, ৰ'দ
অ' ৰদ তো যেনেকৈহে ওলাই আহে এইবাৰ বতৰটো কিবা হৈছে আহিল মাত্ৰকৈ গেং গাং কৰি আহিব।
অ' বৰষুণ দিবলৈ, বৰষুণ দিলেও ৰুব লাগা নহয় বত।
অ' ৰুবলে ভয় লাগে আকৌ, ৰ সেই বৰ কণতে হে ঢেকনি বিজুলী মাৰে যে।
অ'।
টোকাণ এটা মোৰ বিয়াত ভয় লাগে। বাৰু ঠিক আছে তেতিয়াহলে, পিছত ফোন এটা কৰিবিচোন বাৰু আকৌ।
অহ, হ'ব।
উম', উম'।